হেল্ল'
অ
মই বকিয় আছো গম প নাই তাহত বকাতটো গুচি গ'ল
ময়ো প বলো কেলে আকৈ একো ৰেজপন নে
অ তাৰপাছতে মই চাইছো চ ব বলো নাই চোন কাত খালে
মানে এইটো চাগে হেৰি নেকি মিনিমাম চাগে আমি
অ বাৰ বাৰ বাৰ বাৰ মেক্সিমাম বাৰ মেক্সিমাম বাৰ আৰু মিনিমাম আ ত কি কল আকৌ মই গমেই ন পালতাইটো বা স তাৰপছতে উম সেয়াই তাৰপছতে কি কৈ আছিলো মই মানে কৈ আছিলো যে মানুহ কেইটাৰ কথা মই নিজৰ হেষ পাইছা মানে ভাল নালাগে সেইটো কাৰণে কি ক কৰি থাক খালি উম মই মিডিয়াতটো কেলে বিশ্বাস নকৰো কাৰণ ইহঁতি যি দেখাব লাগে সেয়া আজিলৈকে দেখুৱাই নাই ইহঁতি অলপ ইহঁতি মানে পাৰফেক্ট মানে বিকাশ হোৱা মিডিয়া ইহঁতি সেই কাৰণে মই সেইটো ভাল নাপাওঁ
গোধীমিয়া
অ মানে ইমান ধবৰাচি আগতে কৈ থাকে ন গদি মি দিয়া গদি মি দা এই ত কিছুমান ক্ষেত্ৰত সি ত তালেও কিছুমান কথাত মানে ভাবিলে এনেকুৱা লাগে হয় বাৰু সি অলপ বেছিয়ে ইণ্টিনেচনেল নিচিনাকে মানে অকল বি বিজেপিৰ বেয়া োৱে দেখাই অকল বিজেপিৰ বেয়াাতটো দেখাই যেন লাগিছিলে আগত দেই মাজতে তাৰপিছত খালি ভাল কে চালো দেই ভালকে চাই কেনে মানে গম পালো সি ঠিকে কয় সি একো মিছা কথা নকয়
সেইটোৱে
গদি মিদিয়া গদি মিদিয়া হয়য়েকৌ সিহঁতে কি জালমু় বাপেক বাপেকে জালুডৰি খাইছে সি সেইবোৰ দেখাইছেগে গৈ পলে সেইটো বাৰু কি বাৰু ালমুৰি ভ ঝালমুৰি উপদে কম চে কম দুশতমানান নিউজ চলালাগ সি নৰি
অ সেইটয়ে আকৌ মেলডি
মেলোৰি তাৰ পাছতে মেৰ দি দেখালে উৎপাদনকবাত লৈ যোৱা উ তাৰপিছতে সেইবোৰ সেইবোৰ দেখা মানুহৰ পৰা কোনে বিশ্বাস কৰিবাৰু কোৱাচোন
সেইটোয়ে আৰু পেপাৰ লিকতটো অ নিত পাৰটো সেইটো ভুক্তভোগী চবতকে বেছি ময়ে
অ ন নিতৰ পেপাৰটো নিতৰ পেপাৰ লিক আকৌ অকল নটৰ নহয় নহয় নটৰ লিক হ'ল যে যি যি লিক হল ইউ পি এছ চি খনতো অদ্ভুত এটা টান পেপাৰ আহিলে বুলি মানেব কৈছে মানে ইউ পি এছ ই কেনেকে পেপাৰ কাটিলে ইিহঁতি গোটেই ষ্টুডেন্ট বিলাক এনালাইজ কৰি তহঁতি কপ কপা হেৰি কৰিছিলি মানে জোক মাৰিছে আৰু কপা কপা কচিং কৰিছিলি যে গোটেই কচিং চেণ্টাৰ বিলাক নোছ বিাক লৈ চব সব চব কাটি পেলালে
অ' এবাৰ বাৰু কেনেবাকে এ দিয় এইটো সেনেকুৱা কৰিব নিক বাৰু?
গম নাপাওঁ। তাৰপিছতে আৰু কি আছিলে হেৰি চি বি এছ ই চি বি এছ ই তো গম পালিয়ে চাগে?
অ' গোটেই ৱেবচাইট হেক কৰিব পাৰে।
কথা ক'বলৈ যোৱাই নাই পেপাৰ বোৰ ল'ৰা ছোৱালীবোৰক
অ' আনচাৰ শিটবোৰ
উম কম্পিউটাৰ চেক। ছিলে তাৰপাছতে যোনবোৰ যোনবোৰ পেজ বুকৰ ত আজি মোৰ মাৰ্ক তই পাইছ ত মাৰ্ক মই পাইছো সেনেকুৱা হৈছে দেই। মানে মই মানে মই যেনিবা হেৰি মই মানে পেপাৰখন চেক কৰি ৰিচেক পেপাৰখন খুজিছিলো নহয়। মোলৈ জোখ পাৰিছে সেইকন মোৰ নহয় তোৰ হেনেুৱা তাৰ তাতকেও জমনি কম্পিউটাৰ চেক কৰিছিলে যে বাবু
উম।
বাবু হেৰি মানে ধৰিলো তাৰ মাজ তোমাৰ দহখন পেজ লিখিছ নহয় যেনিবা দশ প জানিব আপোনাৰ চাৰিখন পেজঢিব পাৰিছ অসমীয়াতে পঢ়িব নোৱাৰি সেই চাইখনখন পেজত যিমান মাৰ্ক চাল সেই ওপৰত মিলাইেলাইেই এভাৰেজ কৰি পেলাই বাকী ছখনত নাম্বাৰটো দিছে।
কি আকৌ ইমান নাই তো হ'ল নে নে একদম হেৰি চাবলে ডাইৰেক্ট যে কম্পিউটাৰ বেচ কৰি পেলালে
উ দিজতেল আকৌ।
ডিজিটেল ডিজিটেল ক এম চিওতে চাব পাৰি বদ ভুত আগতে সঁচাকে
উম, সেইকাৰণে কিমান ফাল্টটো গৈছে বাৰু সেইদিনা সেইটো কথা তাকে মই যেনিবা যেতিয়া ক'লো পেপাৰখন বোলো কি নিতৰ পেপাৰ খন বোলো ল লিক কৰিছে বোলো কি কি কৰি আছ নো সিহঁতি বুলি ইমান পেপাৰ লিক হৈছে এনেকে ক'লো মই অভিজ্ঞানক। অপি কেনে মই গোই উত্তৰ দিছে ন নিটল তেওঁৰ পেপাকখন বোলে বিজেপিয়ে লিক কৰাছে ব কি প্ৰফ আছে মই চো মই ভাবিছো দে এইটো ইটো অতি বেছি মূৰ্খ ইয়াৰ লগত মোক ভাবিবলৈ ইচ্ছা নাই তাপি মই তাক কৈছো মই বো অ', এডুকেশ্যন সেইটো মে এন টি এহে পা মানে এট এ্ দুখ এনেকৈছে আৰু দেই মইো অ', মই মান মতে ভাবিছো এইটো এইটোতো অতি বছি মূৰ্খ গাধ গৰু ইয়াকনো কি ৰিপ্লাই দিম মই সোইক মানে কৈছো যে অ', হয় হয় এডুেশ্যন মিনষ্টাৰটো আমাৰ এন টিহ বনাইছে আমাৰ গভৰ্ণমেণ্টে বনোৱা নাই নহয় ঠিকে আছে গভৰ্মেণ্টে গাত দুখে নাই এনটি এ গাতে দুখ বুলিলে এনেকে কৈ থৈ দিলোঁ।
তাৰ পিছতে অ', যদি শিক্ষামন্ত্ৰী যদি অকমান ষ্ট্ৰিক্ট হ'ল
আৰে সেইটোৱে ন' গো গোটেই আজি গোটেই দেশখনত তোৰ আজি এনেকুৱা কথাটো হয় যেনিবা যেনিবা আজি যোৰহাট থানা খন যেনিবা আজি আমাৰ এ আই এছ আই টোৱে চলাই আছে যেনিবা ঠিক আছে। টিয়ক থানাখনে বা এছ আই টোৱে চলাই আছে এছ আৰ টোৱে কাৰ আণ্ডাৰত কাম কৰিছে। কামটোতো আমাৰ হিমন্ত বিশ্ব আন্দাৰত। তেই কৰি আছে ন। আছেনে নাই তই কচোন বা কাম দুষিত হলে ডাঙৰ এটাক তাতকে ওপৰত আমাৰ ধৰি ল অ ডি চি এ এছ ডি চি এনেকে এই এই সেইকিটাহঁতৰ মতেহে কাম কৰি আছে সিহঁতিও সেইকেইটা কাৰ আন্দাৰত আছে সেইকেইটা আল্টিমেটলি হিমন্ত বিশ্ব আন্দাৰতে আছ ন সেনেক পাইদো ন চাব গ'লে তহঁতি ষ্ট্ৰিক্ট হ'বই লাগিব তহঁতি ষ্ট্ৰিক্ট হ'লেহে আৰু মই এইকেইটা কথা নকবা এইখন বা অলপ ঘ তিয়াম বাাতিয়াম বাকী হাই হাই হাই কিবা এম এল এ চেমেলে কেইটাই যদি কিবা এটা কৰে জুনে নাই সেইটো সেয়াই সেয়াইকে ক'ব ন হিমন্ত কথাই কব হিমন্তই চকু দিবই লাগিব সেইটো কাৰণে সি এক খন সি চি এম সি মানে কি সি মুখ্য কি মুখ্যমন্ত্ৰী। কিয়ে এখন ৰাইট হেৰি আৰু ষ্টেটৰ হয় ন সেইত সি এখন সেইখন এনেই উপভোকেলও কোনো জুলো জনে হল তেন তেন্তে চি এম। শিকিলে হৈছে কাৰণ সেই চম্ভালিব পাৰিব লাগিব ত' সেকেই সেই পিএমটোতো সেই একেটাই সি দেশখন চম্ভালিব নোৱাৰিলে কেনেকে হব আকৌ
হু হু
আজিলৈকে এটাও কনপেচ প্ৰেছ কনফাৰেঞ্চ নকৰিলে। উ সেইটোৱে আজিলৈকে কেইটা প্ৰেছ কনফাৰেন্ঞ্চ পাতিলে।
আৰু বেছিকে কলে এণ্ন্টিনেচনেল বুলিয়ে কৈ দিয়ে আহ পাকিস্তানীয়ে হৈ যাব।
কৰিব দিবা হেৰিয়াৰ লগত পাকিস্তানৰ লগত বাংলাদেশৰ লগত ইণ্ডিয়াৰ কাৰ লগত কাৰ ইণ্ডিয়া উন্নত কি কৈছে কি কৈছে পাকিস্তানতকে এটা ৰেংক আগত আছে। পাকিস্তানত কিয়ামো পাকে আনকি ডলাৰৰ ভেলুটো পাকিস্তান ইমানেই আমাৰ তললৈকে নামিলে যে পাকিস্তানৰ পইচাটোৱে আমাতকে ভেলুটোৰ ওপৰত নেকি হ'বলা নে বাংলাদেশৰ কোনোবা এটাৰ উমহ ওপৰত আমাৰ ইমানেই ভেলু নাই।
হে আছেৰেং
অ সেয়া হেৰিহে আমাৰ মিডিয়া সেইটোতো সেইটোয়ে আমাৰ মিডিয়া মিডিয়া জাৰ্ণলিজমটোতো ৱান ফিফটি এইট নে কিমান হে নে ওৱান ফিফটি ফ'ৰ ৱান এইটটিটা এইটটিটা হেৰিৰ ভিতৰত অ সেই এইটোৱে মিডিয়াৰে সেয়া আৰু কি থাকিব সিহঁতৰ আৰু নহ'বনো কেলোবা কিমান ফতুয়া বাৰু মিন দিয়ে এনম এনেকুৱা ফালতু সিহঁতে জাৰ্নেলিজম কৰি ডিগ্ৰী কেইটা লৈছিলে জানো।
এ আমাৰ সেই মন্ত্ৰী এম এল এ হ'ব হলেও পৰীক্ষা পাতিবই লাগিছিল।
আহ লাগিছিলে অ গাধৰ গাধ বোৰ মন যি এম এল এ হয় তোমাৰ সেই সাধাৰণ ফৰ্থ গ্ৰেডৰ চাকৰি এটা কৰিবলৈ আকৌ ডিগ্ৰী পাছ কৰিবগে লাগে।
ফাৰ্ষ্ট এনেকে হ'ব লাগিছিলে একদম পৰীক্ষা পাতিব লাগিছিলে এনেকে আৰু সেই গোটেইবোৰ মানে এনেকে অ চাই মানে যদি মানে হেল্থ মিনষ্টাৰ হয় সেইটো একদম মানে বায়লজিৰ ষ্টুডেণ্ট নহয় বা হেল্থৰ ওপৰত পঢ়া শুনা কৰা মানুহ ঠিকেই বাকি এনেকে ফাইনেন্স মিনষ্টাৰটো হলে ইকনমিকৰ মেজৰ জ্বৰ মানুহ হ'ব লাগে।
এইটোয়ে সেনেকুৱাইটো হ'ব লাগে ন' পঢ়া শুনা হবই লাগে সেইটো হিচাপত চাব গ'লে আমাৰ হি আমা আমাৰ নিজৰ আমাৰ ষ্টেটৰ মুখ্যমন্ত্ৰীটো বহুত যোগ্য মুখ্যমন্ত্ৰী।
সেইটোৱেই অ'।
ক' কিছু ক্ষেত্ৰত আমাক মানে হিমন্ত বিশ্বক মই অলপো বেয়া নাপ মোৰ সঁচা কে ভাল লাগে নিজৰ ডিষ্টি ষ্টৈটখনৰ মই ইমান বেয়া নাপাওঁ কিন্তু বাকী বিলাকে ইমান ফটোৱা ফটোৱা কিছুমান আছে ইণ্ডিয়াখনৰো সঁচা কথা ক'বলৈ গ'লে আমাৰ ইণ্ডিয়াখনৰ আমাৰ ন'ৰ্থইষ্টটোৱে অকমান জে কাৰ যি নেকি সঁচা কথা ক'ব গ'লে, ইফাল খন যোনখন ইণ্ডিয়া মোৰ সেইখনৰ ইণ্ডিয়াযেণে ফিল নহয় আছ কৈছো মানে মোৰ সিহঁতক আ এক্চোৱেলি সেইটো নহয় সিহঁতক সেইোৰ ইণ্ডিয়া যেন ফিল হয় মোৰ নিজকে ইণ্ডিয়া যেন ফিল নহয় গম পাও নেমাৰ নিজকে মোৰ কিবা অল এক্সট্ৰা যেনে লাগে। সিহঁত বোৰ এনেকুৱা খেচেৰা সচাকে সিহঁত বোৰ এনেকুৱা খেচেৰা নিচিনা অজীৱ মানে কৈছো নহয়
অ' সঁচা আমাৰ নৰ্থ ইষ্ট খ বহুত ভাল আকৌ দেই গোটেই বোৰে ভাল আৰু
খখন আকৌ আমাৰ অসমখনলৈ চবক খেচেৰা আগনৰ যথেষ্ট গোটেইখনৰ ভিতৰত থাকক
অ'
আহ অসম খনে চবতকে খেচৰা অতি খেচৰা আমি আমাৰ ইয়াতকে ওপৰত নাই আৰু কিছুমান ক্ষেত্ৰত মানে নৰ্ নৰ্থ ইষ্ট কেইটা আগত মানে উ বাকী নৰ্থ ইষ্ট মানে হলেও এইটো নাগালেণ্ড মণিপুৰ মিজোৰাম এইখিনি আগত খালি নিজকে অসমীয়া বুলি ক'বলৈ লাজে লাগে আকৌ। সঁচাক তাকে সিহঁতে আমাৰ পতকে বহুত ভাল
আম বেছিয়ে হক কৰাপশচনতটো বেছি ক দিয় সতিয়
আম নহয় নহ মই
অ' আৰু অসমখন মিড পইণ্ট নে আৰু গোটেই সোপা মানে চবু জেগালৈ খনৰ মাজতে যাব লগা হয়।
অ', নহয় নহয়, মই পলিটিকেল চাইদৰ কথা কবলৈ যোৱা ন নাই মানুহবোৰ, মানুহবোৰ। আমাৰ-আমাৰ অসমৰ মানুহ বেছি । সেই আমাৰ নৰ্থ ই নৰ্থ গোটেইকেইটা গোটেই নৰ্থ ইষ্ট কানটি কেই মানে ষ্টেট কেইটাৰ লগত মিলালে, আমাৰ অসমখন বিহাৰেই আৰু গোটেইখন।
অ', বিহাৰৰ যে স্বাস্থ্য মন্ত্ৰীটো, নীতিন কুমাৰৰ পুতেকটো, গাঞ্জা ফক
আমাৰো সে একে, আমাৰখনো একে, বিহাৰ নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ বিহাৰ বুলি কলে আমাৰ অসমখনেই আহিব।
আইয়ে না, হমাৰে বি
সেইটোয়ে আমাৰ সেইটোয়ে বিহাৰেই আমাৰখন কিমান ফাল্টু ফাল্টু মানুহ আছে সেইদিনা মানে কিবা এ এটা মানে মই ৰিল এটা পাইছো আৰু দেই ৰিল মানে দেখাইছে আৰু মণিপুৰৰ দেখাইছে তাক মানে হেৰি এ মানে অ ককা মানে দোককা তাৰে তাত মানে পাহাৰ নহয় জানো পাহাৰীয়া জেগা ধুনীয়াকে মানে ধুনীয়া ৰাস্তা তাতো মানে এনেকেটাৰ্ণিং এটা আছে আৰু তাত মানে কি হৈছে মানে এই হাইকিং চাইকিং মানুহবোৰ যায় মানে সেনেকুৱা আৰু তাৰ মানে ঘৰ চৰো আছে দেই বহুত বেছি ঘৰ নাখালে ঘৰটো মানে ঘৰ আগফোনে এখন দু দান থৈছে দেই ধুনীয়া দোকান এ তাতো আৰু নৰ্থ ইষ্ট বেছিকেতোেই দোকান চোকান বোৰ এনেকুৱ ধুন কা চাতহ দিয়ে নহয় ত বেি বা সনেকুৱা ঘৰে নহয় জানো কাত চাতক হ বৰ ধুনীয়া ন হৈ থাকে পকা ঘৰ বিলাকত কও তাৰিছত সেনেক মানে কঠৰোকানখনি থ আছিলে দোকানখন মান তোৰ আগফালে অ হেৰি আছে তোৰ এটা মানে মেচিন এটাত থৈ দিছে এইটো মিক্সি মেচিন তাত থৈ দিছে তাত মানে পুৰা একদম ফ্ৰিটছ আছে দেেই ত মানে আপেল আঙুৰ তৰমুজ আছে ম শ আছিলে এইটো কমলা এনেকে মানে তাত চব মানে ফু থ দি আৰু তাত ত সেইখিনি মানে তাত মানে প্ৰত্েকখন প্ৰতেক ওপৰত এটা এ মে লেবেল লগাই থ আছে মানে দেই এইটো বস্তু দ টকা বি টকা এ পৰত এ আৰ থৈ দিয়া আছে তাত মানে যদি ত খাব হয় তো কৰিব নাগে তাত তই যাব লাগে নিজে তই কৈ পেলাই গুচি আহে পাৰ সেনেকুৱা মানে দেই পাৰ্ কে যিমান জুখিবলৈ বস্ত আছেেই সেনেকা কোৱা মানে দেই তাত মানে সেনেকে দিছে আৰু তত মানে কমেন্টত দিছে যে মানে এখন এতিয়া মানে বিহাৰৰ বিহাৰত হোৱা হ'লে মানে গোটেই গাঁ কোনোবা এটা চুকৈ লৈ গলহতেন
আমাৰ অসমতো নিব
মইানে অলপ মানে মই নাইনটি নাইন পাৰ্চেট চৰ যে এনেকুৱা খতেই অসমত পাতি দে সিহতে আমাৰ অসমৰকেইাইও চুক কৰি লৈ যাব ত বাকী নালাগে যে খন যদি আমাৰ এইখনিন যদি পাতি দিবলৈ আমাৰ গাওকেইয়া চুকৰি লৈ যাব
এই চ আমাৰ যে ইয়াল ৰাস্তা আহোতে যে মানে যিকোনো যে ৰাস্তা যেনিব হলেহ বস্তু পেলাই থৈ যায়হে
চু কৈ এদাই সেইটয়ে আমাৰ এ ৰাস্তা ভাঙি ৰাসা ত আমাৰ ৰাস্তা বনাওঁতে বালি পেলাব ৰাতিপুৱাতে দেখিবি বালি আধাহে আছে শিলগুটি পেলাব দেখিবি শিলগুটি সদাহে আছে সেইটোৱেই আমাৰ নিজৰ মানুহবোৰ খেচো কৈছো অসমখন বোলা বিহাৰৰ নেকি চনেমা এতিয়া অকমান বহুত ক্ষেত্ৰ
ধা শুনিবা দেই আমাৰ কলেজত এতিয়া মানে আমাৰ কথা কৈছো আমাই খিনি ল'ৰা ছোৱালীৰ কথা মোবাইলতটো লৈ পেলাই ৰুমত মানে চাই চাই আহেগে সেইটো কপচনে হয়
অঁ
মানে বহুততো পঢ়ি দিয়া আমি এটা পঢ়িহে দিওঁ আকৌ কিন্তু তাহাতে আকৌ প্ৰটছ কৰিবলৈ যাব আগতীয়াকৈ
অঁ
বলে তাৰপিত এতিয়া হেৰিয়াত ট্ৰেফিকত মানে ৰেড লাইট জ্বলি থাকিলেও গুচি যাব সেইটোতো ৰ'ল ধৰিছ সেইটোওতো বেয়া কাম নিজে নিজ এটা তাকে প্ৰথমটো নিজে ভাল হ'ব লাগিব ন
সেইটয়ে মানুহবোৰ নিজৰে বেয়া এ বাহিৰৰ কানট্ৰিবোৰ যে দে কোৰিয়া জাপান এইবিলাক যে ইমান যে সিহঁত এডভান্স ফোনটো কাট খাব দেই কাট খালে আকৌ কৰিম দে তই এপটোৰ পৰা গুচি নাযাবি
অঁ
ইমান যে এডভানস কাৰণ তাৰ চিটিওঁজেন খিনি ভাল সেইটো কাৰণেহে তাত এতিয়া অ তাত সেইটো কাৰণেহে এতিয়া তাত মানে এনেকুৱা ন তোৰ ৰ এইটো ফোন মই কাটিয় কাটি পেলাই আকৌ কৈছো তেতিয়া আৰু এটা লষ্ট ফুল হৈ যাব তেতিয়া এনে এঘাৰটা চলিছ হ'ব বাই বাই নাযাবি খালি ৰ মই ফোন কৰিলো
অঁ